হেল্ল হয় হয় ডাঙৰীয়া নমস্কাৰ
নমস্কাৰ নমস্কাৰ
আছো এনে আছো দিয়ক
অ অ অ মইও এনেই আছো ৰ'ব এ ফ্ৰী আছে ন অ মই এনে এটা কথা ভাবি আছিলো মানে আজি আমাৰ যে পৰম্পৰা কিছুমান আছে নহয়
হয় হয় হয়
অ মানে আমাৰ যেনেকে আমাৰ অসমীয়া বুলিয়ে কওঁ মইতো অসমীয়া বাৰু ত' আমাৰ বিহু নামঘৰ সত্ৰ গামোচা এইবোৰ আছে মানে আমাৰ পৰম্পৰাৰ ভিতৰত অ অ আৰু মেখেলা চাদৰ লোকগীত লোকনৃত্য এইবোৰ আছে লোকসাহিত্য ত এ মানে এনেই মনত পৰিল আৰু মানে আইতাৰ লগত কথা পাতি আছিলো এ আই তাৰ মুখৰ পৰা ওলাল মানে কথাবিলাক অ তাৰ মানে এই পৰম্পৰা বিলাক মই ভাবিছো যে এইবিলাক এ অতীজৰে মা মানে অতীত কালৰ পৰা মুখে মুখে চলি আহিছে আৰু মুখ বাগৰি বা এনেকে ধৰি ৰাখিছে আৰু
আচ্ছা আচ্ছা কওঁক
অ আপোনালোকৰ আপোনাৰ কি পৰম্পৰা মানে আপোনাল অনুসৰণ কৰে
আমিতো তাহানি যুগৰ পৰাই আমাৰ আইতাসকলে যি সকলে আমাৰ পূৰ্বপুৰুষ
হয় হয়
এই পূৰ্বপুৰুষে যেনে ধৰণৰ আজি পৰম্পৰা গত হিচাপে যিকোনো কিবাই হওঁক কাৰো কাৰ্যই হওক যিকোনো কাৰো কাৰ্যই সেই পৰম্পৰা অনুসাৰে তেওঁলোকে যিখিনি কাম বা কৰি আহিছে বা ব্যৱস্থাপন তেওঁলোকে ৰাখি থৈ গৈছে এ সেইটো ওপৰতে বৃদ্ধি কৰি আমি আজিলৈকে মানে চলি আছো আৰু
অ ঠিক কৈছে আপুনি
তেনেকে ধৰণৰে চলি থকা হৈছে আৰু তেনেকে চলা হয় আৰু সমাজখন তেনেকে চলিছে ক'বলৈ গ'লে।
আজি সমাজত কবলৈ গলে পৰম্পৰা বুলি কলে আমি জানো মাঘ বিহুৰ কথাটোকে প্ৰথম আমি কৈছো। মাঘ বিহুৰ দিনাখন হওক, প্ৰথম দিনাখনৰ পৰা আমি যিখিনি কাম কৰিব লাগে বা যিখিনি আমি বব্যৱস্থা আছিলে। তেওঁলোকে আগৰ পৰাই আমাক যিখিনি শিকাই থৈ গৈছে বা দেখুৱাই থৈ গৈছে ধৰক
হয়।
এ, মাঘ বিহুৰ আগে-আগে আমি পথাৰত নৰা কাটি ভেলাঘৰ সজোৱা। বা তেনেকে এৰ মেজি বনোৱা।
হয়।
তেনেকে ধৰণৰ আৰু এই ভেলাঘৰ ত ৰাতি থাকি আমি যে ভোজ ভাত খোৱা। বা ৰাতি পোৱা শুই উঠি আমি এ মেজি জ্বলোৱা। মেজি জ্বলাই যেনে ধৰণৰ মানে এৰ নেদেখাজনক অ' পৰম্পৰা বিলাক আমি কৰো এ ধৰা হওক এ ৰাতিপুৱা শুই উঠি মেজি জ্বলালে, গা -পা ধুই মেজি জ্বলালে মেজি জ্বলোৱা পাছত আমি নেদেখাজনক, মানে এই সূৰ্য দেৱতা বুলিও কওঁ বা আমি অগ্নি দেৱতা বুলি বুলি কওঁ। সেই অগ্নি দেৱতাক আমি গোৱা পান দি দা দক্ষিণা দি সেৱা কৰে। ধুনীয়া সাজ পিন্ধি লয় আৰু যেনেবা, নতুন কাপোৰ কানি পিন্ধি যেনেকে আমি জুইৰ ওচৰত গৈ সেৱা এটা জনাও, সেৱা জনাই কওঁ যে, আমাৰ যিখিনি দায়িত্ব আছিলে, জীৱনত বা হৈ যোৱা
পৰিবাৰৰ যিখিনি এ সমাজৰ যিখিনি বেয়া গুণ আছিলে, সেই বেয়া গুণ গুণ বিলাক যাহতে এই জুইয়তে দাগ গৈ মানে হয়তো পৰিয়াল বা সমাজে আজি নতুন মুখ দিশক আৰু আজিৰ পৰা যাহাতে সুখ শান্তি মই জীৱন যাপন কৰিবৰ কাৰণে নেদেখাজনে আমাক কৃপা কৰক বুলি তেনেকে পৰম্পৰা কৰে। লগতে জেষ্ঠজনক বা নিজৰ ঘৰৰ পৰিয়ালত থকা ডাঙৰ সকলক সেৱা- শুশ্ৰূষা কৰি তেওঁলোকৰ পৰা আমি এ যেনিবা আশীৰ্বাদ এটা লওঁ। তাৰ পাছতেই আমি দেখো পৰম পৰা বুলি কৈ এ যিখিনি ব মাঘ বিহুত খাবলগীয়া পিঠা ঘৰতে সাজে ধৰক তিল পিঠা, তাৰ পৰা চুঙা পিঠা, বিভিন্ন ধৰণৰ আৰু যেনেকে যিসকলে যেনেকে খায়। আইতাসকলৰ দিনৰ পৰা যিখিনিয়ে আজিলৈকে বনাই আহিছে, সেই পৰম্পৰা অনুসৰি এই মাঘ বিহুতটো উদযাপন কৰা হয়। ঠিক তেনে ধৰণৰ আপোনালোকৰ ফালে বা বিহু ৰঙালী বিহুত পৰম্পৰাগত কৰি কেনে ধৰণৰ ব্যবস্থাৰ কৰা হয় বা কেনে ধৰণৰ পৰম্পৰা আজি অকমান বহলাই কব নেকি মোক।
হয় হয় ডাঙৰীয়া ঠিকে কৈছে আপুনি আপোনাৰ কথাখিনিও বাৰু বৰ গুৰুত্বৰ হয়। লগতে আপুনি যিটো প্ৰশ্ন কৰিলে আমাৰ বহাগ বিহু হওক বা কাতি বিহু বা মাঘ বিহু এই তিনিটা বিহু এক ডাইৰেক্ট ক'ব গ'লে কৃষিৰ লগতে জৰি়ত আৰু। কৃষিভিত্তিক বুলি ক'ব পাৰি। আমাৰ ইয়াত মানে মেইনলি আমি বাদ্যৱজনা এইবোৰ বজাওঁ যেনেকে আপোনাৰ পেঁপা, টোকাৰি, ঢোল বা বিহুগীত এটা ফূৰ্তি কৰা যায় আৰু বিহু নৃত্য বিহুগীত। গোৱা যায় আৰু লগতে আমাৰ কিছুমান মেখেলা চাদৰ বা গামোচা আদি সাজপাৰ ব্যৱহাৰ কৰা হয় আৰু লগতে জাপি দিয়া হয় জেষ্ঠ জনক। অ, ইয়াৰ জৰিয়তে মানে আমি পৰম্পৰাবোৰ ধৰি থকাৰ দৰে হৈছে। আৰু আৰু মই ভাবোঁ যে এই পৰম্পৰাবোৰ ভৱিষ্যত প্ৰজন্মইো যাতে এনেকেই মানে আগবঢ়াই লৈ গৈ থাকে আৰু।
হয় হয় হয় হয়।
অ, আৰু অসমত আমাৰ বৈষ্ণৱ সংস্কৃতি সত্ৰ নামঘৰ তেওঁলোকৰো কিছুমান তেওঁলোকৰ বুলি নকব আৰু আমাৰে হয় হব আমাৰে এই পৰম্প ম্পৰাবোৰ যাতে শক্তিশালী হৈ উঠে আৰু পিছলেকে।
হয় হয় হয় সেইটোৱে মানৱ সমাজ যি এতিয়া আমি উন্নতি হৈছো শিক্ষা দীক্ষা বিলাকৰ ওপৰতো আমি বিভিন্ন ধৰণৰ মুখত শুনিছো বা আমি দেখিছো বহুত তে বহুত উন্নত হৈছে বহুত শিক্ষিত হৈ গৈ আছে। তাৰ উপৰিও মানৱে যে এটা শৃংখলাবদ্ধতাৰে আগৰ পৰম্পৰা বিলাক আজিলৈকেও এৰা নাই আৰু পৰম্পৰা বুলি কলে এ এইটো আমি মানৱ জাতিৰ এটা আহ সুত বুলি ক'ব লাগিব মানৱ জাতিয়ে আজি যেনে ধৰণৰ সুত বৈছে সময়ে তেনে ধৰণৰ সময়ৰ লগত আগবাঢ়ি গৈ তথাপিতো সেই তাহানি দিনৰ বা আজো ককা বা আইতা ভাগতৰ দিনৰ যিখিনি পৰম্পৰা আছিল সেই পৰম্পৰা খিনিও আজিলৈকেও অৱলম্বন কৰিছে আৰু দেখা পোৱা গৈছে যে বিভিন্ন দিনত বিভিন্ন উৎসৱ আহে বিভিন্ন উৎসৱ আহে আৰু সেই উৎসৱক তাহানিৰ পৰম্পৰাৰ আহিলা লৈয়ে তেওঁলোকে আজিলৈকে বা আমিও আহ আজিলৈকে উদযাপন কৰি আছো। যেনেকে আপুনি এ ক'লে মাঘ, বিহু বা মই অথনি কলো মাঘ বিহুৰ এতিয়া যদি বহাগ, বি বিহুৰ আমি পৰম্পৰাৰগত কওঁ প্ৰথম দিনাখন আমি গৰু, বিহু হিচাপে গৰু বিলাকক গা ধু ৱাই যেনে ধৰণে গোহালিত পূজা কৰে গধূলিলৈকে তাৰপা বহাগৰ দুই তাৰিখ আহিলে দুই তাৰিখে আহি মানুহ বিহু হয় মানুহ বিহুত মানুহসকলে বা সমাজৰ জেষ্ঠ সকলক বা তেওঁলোকৰ যিখিনি গুণী মানি আছে তেওঁলোকক আমি ধুনীয়া সাজেৰে বা আপোনাৰ, আপোনাৰ কোৱা মতে মানে জাপি আ'এলে যে চেলেং চাদৰ বা- ধুনীয়া ফুলৰ গামোচা, দি তেওঁলোকক সম্ভাষণ জনায় যাহাতে তেওঁলোকৰ- আ'জৰিয়তে আমি আজি পৰম্পৰা-
আ' ব্যৱস্থা বিলাক পাবলৈ সক্ষম হৈছো আৰু তেনেকে পৰম্পৰাক আমি যাহতে জীয়াই। ৰাখিব পাৰো। তেনেধৰণৰ ব্যৱস্থা আমাৰ ওচৰতো আছে আৰু আমি দেখা পাইছো। প্ৰজন্মই যাহাতে সেই যিবিলাক পৰম্পৰাগত যিখিনিক কাৰু কাৰ্য কৰি সেইখিনিক যাহতে- ভালকে মানে শৃংখলাবদ্ধ- ৰে ভালকে এ যাহাতে আগবঢ়াই নিব পাৰে তাৰ বাবে আমিও- অ' সচেতন হোৱাত আছে আৰু দায়িত্বশীল হব লাগিব।
অ, আৰু লগতে মই এটা ক'ম বুলি ভাবিছো যে আজিকালি যে ইণ্টাৰনেটৰ সময়ত যে আমি মোবাইলতে হওঁক মানে বেলেগৰ পৰম্পৰাবোৰ আদৰি লৈছোঁ বৰকৈ আৰু- নিজৰটো সেৱাৰ দৰে হৈছে। আৰু আৰু নগৰ যিবিলাক নগৰৰ যিবিলাকে বাস- কৰে মানে ব্যস্তৰ মাজত পৰম্পৰাবোৰ অলপমান বিলুপ্ত পোৱাৰ দৰে হৈছে। যা তে আমি এইবোৰ যাতে ইয়াৰে প্ৰতি আমি সজাগ হ'ব লাগে আৰু- নিজৰ পৰম্পৰাবোৰ আমি নিজে ধৰি ৰাখিব লাগিব যাতে তেতিয়াহে আমাৰ বিলুপ্ত নহয় আৰু সেইটো এটা গুৰুত্বৰ বিষয় বুলি ভাবোঁ আৰু।
হয়, হয়, হয় তেনেধৰণৰে আমি- সময়ৰ লগত আগবাঢ়ি মানে সময়ৰ- এ যেনেকে গতি কৰিছে সময়ে আজি ধৰক- আজি আমি নিজকৰ নিজৰে নিজৰে সময় নাই বুলি কৈ- আজি বহুত কাম পিছুৱাই থব লগা হৈছে, কিন্তু মানৱ জাতি এ আজিলৈকেও পৰম্পৰাগত যিখিনি আমাৰ উৎসৱ আহে। বা যিখিনি কাৰু কাৰ্য হয় সেইখিনি কিন্তু তেওঁলোকে সময়তে তেওঁলোকে উদযাপন কৰা আমি দেখিছো আৰু যেনেবা কৰা কাম বিলাক- আগত থাকি অকমান ই এতিয়া বিভিন অকমান পৰিৱৰ্তন হৈছে আৰু। অকমান পৰিৱৰ্তন হবলৈ বাধ্য হৈছে সেইকাৰণে যাহাতে- মানুহবিলাকৰ হাতত ইমানেই সময়ৰ প্ৰয়োজন আছে মানে। সময় ইমান মানুহৰ কাৰণে অমূল্য হৈ পৰিছে। এ যাৰ কাৰণে আজি এ আগতে দহ বাৰ কৰা কাম আজি দিনত মানুহে পৰম্পৰাগত হিচাপেও এবাৰ বা দুবাৰ কৰিয়ে তেওঁলোকক পৰম্পৰাটো ৰক্ষা কৰা আমি দেখা পা পোৱা গৈছে তথাপিতো পৰম্পৰা বোলা বস্তুটো আছে বুলি মই ভাবো। গতিকে, আগৰ পৰম্পৰাৰ যিখিনি আমাৰ এ নিয়ম নীতি আছিল বা আপুনি কোৱা ধৰণে এ সাজ পোছাকৰ লগতো তেওঁলোকে জড়িত হৈ আছিলে সেইখিনিও আজিৰ দিনতো এ কিন্তু ধৰি ৰাখিছে বুলি মই অনুভৱ কৰো।
হ হয়, ডাঙৰীয়া ঠিকে কৈছে মই ঠিকে আছে বাৰু আপোনাৰ কথাটো শুনিলো মই একাপ চাহ খাওঁ ৰ'ব। আপোনাক মই ফোন কৰিম ঠিক ঠিক আছে ডাঙৰীয়া অ, কথা পাতিম মই অ'কে।
ঠিক আছে।